হেল্ল'।
অ' কি কৰিছে?
ৰ'বা আজি বহুত দিনৰ মূৰত, বস্তু এটা বনাবলৈ ওলাইছো।
কি বনাব লৈছে?
কচু খোৱা নহয় ন।
অ' কচু, অ' মই ভাল পাওঁ কচু।
কিন্তু এইটো কচু আকৌ কলা কচু নহয় তোমাৰ দহি কচু বুলি কয়। গাখীৰ কচু বুলি কয় কিছুমানে।
অ', অ', অ' সেইটো নহয় বাৰু মানে মই এনেই ক'লা গছতো আৰু পাহাৰীয়া কচুতো যে।
অ'।
সেইটো ভাল পাওঁ পিটিকি পালে আলু চা মানে একে আলু নিচিনা পিটিকি- পিয়াজ চিয়াজ সানি জ্বলা চলা দি কৈ।
উম।
সেইটো কচু ভাল পাওঁ মই। পাহাৰীয়া কচু আৰু এনেকে ক'লা কচুটো ভাজি তেলত ভাজি আলু চালু দিব লাগে।
উম।
অকন মছলা দি দিব লাগে তেনেকে খাই ভাল লাগে।
এইটো আকৌ হেৰি আমাৰ দহি কচু কিছুমানে গাখীৰ কচু বুলি কয়। তাকে আজি কঁঠাল গুটি দি পেলাই বনাম ৰবা।
অ কঁঠাল গুটি দি বনাব।
উম।
এনে কঁঠাল গুটি উম কঁঠাল গুটিত দালিত দি পিটিকি খাওঁ ভাল লাগে আকৌ।
অহ।
অ মই সেইটোৱে ভাল পাওঁ কঁঠাল গুটি এনেকে ভাজিও খাই- মানে ভাজি মানে কিয় খালি চ'ত ভাজি খাই যে।
অ'।
তেনেকেও খাই মাহতে- কিন্তু মানে মই এয়া ভাত দালিত বইল কৰি পেলাই।
উম।
পিটিকি পেলাই, জলকীয়া নিমখ সানি পিয়াজ দি পেলাই খাই ভাল পাৰোঁ
তেনেকে খোৱা ন?
অ', ভাতৰ খতি মানে এটা ভাল লাগে টেষ্টটো, অ'
আমি আকৌ তেনেকে আমিও খাওঁ বাৰু, পানী দিয়া ভাতৰ লগত কঠাঁল গুটি কেইটা পুই পেলাই, এতিয়া ধৰ পিটিকি কৰি আমি গাছ টেঙা, পিটিকি কৰি তেনেকে খাওঁ, গাজ টেঙা খোৱা নে নোখোৱা?
খাওঁ গাছ টেঙা, মানে আমাৰ এবাৰ বনোৱা নাই মানে, আ হেৰি কিবা বনালে, এনেই গ'ল আধা
অ'।
সিবা খোৱাই ন'হল এনেই গ'ল। ধাও খোৱা ন, উম, এবাৰ আনাই হোৱা নাই।
আনি পেলাই তোমাৰ ধুনীয়াকে পিহনাত মাৰি পেলাই থৈ দিব লাগে। কোনোবা টেঙা দি খাই কোনোবা আচাৰ বনাই খাই, যেনেকে খায় টেঙা দি থৈ দিলেও লাষ্টিং কৰে বহুত দিনলৈ। অ', অ', খৰিচা নে গাছ তো বহুত পকাই বনাই খাব পাৰি বাৰু সটো হয়, কিছুমান, উম, উম, কিছুমান মানে আমি নাজানোঁ দেই বনাবলৈ, সঁচাকে
অ', আমাৰ উম, আমাৰ মা আকৌ হেৰি, আচাৰ বনাবও জানে আৰু এনেকে হেৰি এনে নৰ্মেলি যে সানি খায়, নিমখ
চাই, অ', বুজিছোঁ।
অ', তেনেকেও জানৈ দিয়ে, আমাৰ কিন্তু তেনেকেহে বেছি খোৱা যায়, আচাৰটো বনালে মানে চেল নাযায়, আচাৰটো
তোমাৰ হেৰি কৰে, পিচি পেলাই যে বৈয়ামত বা হেৰিয়ত থৈ দিয়ে দি পেলাই, তোমাৰ তাৰ পৰা চেপি চেপি যে খাই ধৰা ন।
অ', চেবি চেবি খাই, ভাল লাগে তেনেকে।
ভাল লাগে, গাছ টেঙা চেনটো পালেই খাওঁ খাওঁ লাগে, হয় নে?
অ', মই একে গোন্ধ ত সেইেবাৰে, কি ধুনীয়া লাগে আৰু, আৰু উম
মানুহ গৰাকীয়ে কিন্তু গোন্ধটো বেয়া পাওঁ বুলি ক'লে, কিন্তু মই আকৌ বহুত ভাল পাওঁ গোন্ধটো।
মইও ভাল পাওঁ, গাজ টেঙা গোন্ধ। মোক গ, ভাত সময় গাছ টেঙা হলেই হ'ল, বেলেগ ভাল লাগে ভাজি চাজি।
উম, তোমালোকৰ এনেকে বাঁহ, এনে আনিব পৰা বাহ বাৰী আছে নে নাই?
আছে পিছফালে, বহুত আছে।
বহুত আছে ন?
উম আনো বুলি ক'লে আনিব পাই, অনাহে হোৱা নাই আৰু।
সেইটো আৰু, এনেকে বয়বৃদ্ধ মানুহে কাটে বাৰু বস্তুতটো জানাত
অ'।
জানো বাৰু, আমি ধৰা ডেকা গাভৰু মানুহ বিলাকে দু উঠি অহা বাহঁ গছজোপা নাকাটে বাৰু
এনেই কিন্তু আমাৰ দ, দেউতাই কাটে বাৰু
টেনৰ, উম, উম, আমাৰো আছে কিন্তু এইবাৰ মানে বাৰীতে মানে বাৰিষা দিনত যোৱাই নহয, যি জংঘল হয় আৰু, বাৰিষা আৰু
অ', আৰু গোতেেই আপোনোনাৰ বোকা, ৰাস্তাটো যাব নাই
কেনে নাযাওঁ।
উ, এলাহে লাগে।
উম, আমি ধৰা বেলেগে দিয়ে বা বজাৰৰ পৰা কিনি আনে, বিশেষকে আমি পাহাৰীবিলাকে যে আ, দীঘল দীঘল যিটো গাছ টেঙা
অ' পাহাৰীয়াবিলাকে ৰব বজাৰত বেচে যে।
সেইকেইটা আনিছোঁ বাৰু মাজতে।
পাহাৰীয়াবিলাকে বেচা কঁঠালবিলাকো ভাল।
অ' তেওঁলোকৰ মানে পাহাৰৰ জেগা বস্তুটো পানী নোহোৱা জেগা
অ'।
সেই কাৰণে।
এনে কঠাল খাইছে নে নাই আপুনি?
কঁঠাল খাইচোন মানে কঁঠাকে কঁঠাল মানে কি পকা কঁঠালকে কেঁচা কঁঠালহে খাই ভাল পাওঁ। পিছতে এতিয়া মাজতে এয়া বৌ এজনীহঁতে আনিছিলে বহুত ডাঙৰ বুইছা মানে ইমানে ডাঙৰ তেনেকুৱা ডাঙৰ কঁঠাল মই দেখাই নাই বুজিছানে আজিলৈকে। ইমান ডাঙৰ কেঁচা কঁঠালটো। মই যে দেখি পেলাই কি কৰিম কি নকৰিম লাগিছে বুজিছা। পাছত আৰু কাট টি আনিলোঁ আনি পেলাই ঘৰতো খালোঁ, তাতো খালোঁ আকৌ মোৰ ছোৱালীজনী আছে নহয়
অ', অ'।
তাইকো অলপ দিলোংগে গুচাই কৰি, তাইও ভাল ছে খাই। তাকে মই আনিব দিছোঁ বাৰু মানুহটো ময়ো এটা আনিব দিছোঁ। খাম, ভাল লাগে খাই।
মই বাৰু কঠাল খাই ভালে নাপাওঁ। মই কঁঠাল খাই ভাল নাপাওঁ। মানে অ' গুটিটো ভাল পাওঁ মানে কঁঠাল খাই ভাল নাপাওঁ মানে কিয় আপোনাৰ কঁঠালটো খালে গৰম বেছি হয় ন'।
এতিয়া তাকে কয় মানুহে গৰম বেছি হয় বুলি কিন্তু তেনেকে গৰম লাগিব কুৱাকে আমি তেনেকে নাখাওঁ বাৰু, খোৱা হোৱাও নাই, অনুভৱটো নকৰোঁ।
মানে মই শুনি এনেকে বেলেগৰ পৰা শুনো ন' গৰম বেছ বেছি লাগে সেইকাৰণে মই গৰম লাগিব বুলি মই কঠালি নাখাওঁ।
উম, আমিও তেনেকুৱাই, শুনি পেলাই মানে ভয়তে নাখাওঁ।
মই মানে গৰম সহ্য কৰিব নোৱাৰোঁ সেইটোয়ে।
বতৰৰ ফল বতৰত খাব লাগে বুলি কোৱা কাৰণে অকমান খাওঁ কিন্তু পকা কঠ কঠালটোত ইমান মানে মোৰ ইণ্টাৰেষ্ট নাই, কেঁচাটোহে ভাল পাওঁ।
উম, কেঁচাটো ইমান গৰম নালাগে হ'বলা, পকাটো বেছি লাগে।
এনেকা সৰুতে মুচি চুচি বনাই খাওঁ। চালৰ মুচিটো ফুৰতে তৰকাৰীটো খাওঁ, সেইটো খাওঁ উম। সেইটো ভাল লাগে বা সেইটো খাওঁ।
অ' এইটো ময়ো খাওঁ বাও, কঁঠালৰ মুচিটো ভাল লাগে।
উ, সেইটো আকৌ কি কোৱা বাতো স্বাস্থ্যৰ কাৰণেও ভাল, সেইটো কিমান বেমাৰৰ কাৰণেও ভাল। হয়। অ' সেইটো ধৰা তোমাৰ চ'ত বহা'গত বিশেষকে খাব লাগে যেতিয়া হেৰি হয় সৰু হৈ থাকে। তেতিয়া খাব লাগে, তেতিয়া খাওঁ বাৰু। পাছত এতিয়া তোমালোকৰ, মানে অলৰেডি গৰম বন্ধ দিলে নেকি?
অ' গৰম বন্ধ কালি পৰা দিছে, কালি এক তাৰিখ আছিল ন'।
অ
যোৱাকালি
ঠিকে আছে, এতিয়া আও ঘৰতে আৰামত খাই কৰি পঢ়া আৰু
মানে আৰাম মানে কি হয়, সেইটোও হয়, গৰমত কি আৰাম আও
এইবাৰ গৰমটো বহুত হৈছে নহয়
অ', এইবাৰ একে বহুত গৰম, মানে আপোনাৰ উম, এনে বতৰ ডিগ্ৰীটো ঠিক কে আছে, কিন্তু আগৰ তে নিচিনাই আছে, খালী মানে তাপতো বেছি হৈছ ছে আৰু, আৰু আমাক ঘৰটো একদম পুৰা আগবেলা টাইমটো গৰম!
বহুত গৰম ন, ঘৰৰ কাষত তোমালোকৰ গছ গছনি নাই নেকি বাৰু?
আমাৰ ইমান এইখিনিত গছ গছনি নাই, এইফালে বাঁহ বাৰীফালেহে আছে যে
এনেও ঘৰৰ কাষত ধৰা ডাঙৰ গছ থাকিব নালাগে বাৰু হ'লেও ধৰা তামোল গছ, কিবা বতাহ চতাহ পাব পৰা তেনেকুৱা গছ নাই আৰু ওচৰে পাজৰে? হেই ঘৰেই চাগে মানুহৰ ঘৰ ন ওচৰতে?
অ, চব ঘৰে মানে, গোটেই গাঁৱৰ নিচিনা এইটো চাইদ মানে গোটেই আৰু, একে মানে ঘৰেই আৰু, লগা লগি নিছিনা আৰু ঘৰ কিটা, মানে অক অকমান বাট এটা আছে আৰু যাতে গৰু ছাগলী আহিব পাৰে।
উ, তাকে, দৰ্জা খিৰিকী খিৰিকীবিলাক খুলি খুলি দিয়া নে নিদিয়া ৰাতিপুৱা তোমালোকে?
শোৱাৰ পৰা উঠিয়ে খিৰিকী খুলি দিওঁ তাহ, তথাপিও ঘৰতো একদম পুৰা গৰম উঠি আহে আৰু
মানে বাহিৰৰ, তুমি ফেনৰ বতাহটো যিমানে নোলোৱা, বাহিৰৰ বতাহটো এটা বিশেষ এটা মানে ঠাণ্ডাৰ হেৰি এটা আছে সেইটো ল'ব লাগে বিশেষকে, ফেনৰ লগত মানে বাহিৰা বতাহটো যদি এক হৈ যায় নহয়, সেইটো বতাহ লৈ তুমি শান্তি পাবা। গম পাইছা?
কিন্তু এটা কথা ঠাণ্ডা মানে ঠাণ্ডা নপৰে কাৰণটো হৈছে মানে ৰ'দ টো ডাইৰেক্ট পৰে ন ঘৰতে! সেইকাৰনে উম, গোটেই ঘৰটো একে গৰম উঠি যায়।
এই চিলিঙি তিলিঙি নাই নেকি তোমালোকৰ?
চিলিঙি আছে, তথাপিও গৰম।
হয় নেকি?
অ', চিলিঙি আছে, বাঁহৰ।
অ' হয় নেকি? একো নাই, বাঁহৰ হওক তোমাৰ কাৰ্টুনৰ হওক একো নাই, চিলিঙ এখন প্ৰটেকচন পালেই হ'ল বাৰু ঘৰটোৱে। কিন্তু মানে এইটো কথা নহয় গৰমৰ দিনত গৰম হ'বয়ে আৰু বুইছা? সেইটো এতিয়া আমিনো কি কওঁ, আমি কৈ কি পাম আৰু ন? এতিয়া এইটো প্ৰকৃতিৰে বস্তু, হয়নে নহয় বাৰু? হ'বই আৰু সেইটো আমি আৰু একো কৰিব নোৱাৰোঁ।
আমাৰ মানুহে অঁতৰাব পৰা হতিনতো অতৰালেই হয় ইমান দিনে, অ'।
তাছত এতিয়া আমি মানে তেনেকেই প্ৰকৃতিৰ লগত মিলি পেলাই আমি আৰু জীৱন নিৰ্বাহ কৰি থাকিব লাগিব আৰু উপায়তো নাই আৰু।
অ, সেইটো হয়। আমাৰ ইয়াত আকৌ হেৰি আমাৰ ইয়াতো ভালেই, যিয়ে নহওক আমি স জ কৰি থাকিব পাৰো ন, এনেকে পঁয়ত্ৰিছ ডিগ্ৰী, চল্লিশ ডিগ্ৰী তেনেকে সহ্য পাৰো হয়, কিন্তু বাহিৰৰ এইবিলাকততো সহ্য কৰিব নোৱাৰে।
তো বাদিয়েই দিয় অন্য লাগে গুৱাহাটী মানুহখিনিক চাবাচোন তুমি বৰষুণ আহিলেও অশান্তি আৰু ৰ'দতো এতিয়া অশান্তি
এনে ক'ব গলে এতিয়া আমা নিউজত পাইছো আমাৰ ইয়াত কি পইয়ত্ৰিশ ডিগ্ৰীত একোৱে মানে নৰ্মেলি অআ আমা মানুহে সহ্য কৰিব পাৰে আ কিন্তুত ডুবাইত এনেকুৱা হেৰিয়তে মানুহে একদম অৱস্থা নাইকিয়া হৈহৈ পৰি গৈছে তেনেকুৱা অৱস্থা আৰু আপোনা
এতিয়া চাবলে গ'লে মানে আমি বহুত শান্তিতে আছো হয়নে নহয় বাৰু
উম কাৰণে তাহাঁতৰ এইফালে গছ বিলাকো কম আৰু তাতে না পায়ো তাহাঁতে এনেকে আগণ আমিতো পায়ে থাকো আৰু আমাৰ মানে প্ৰেকটিছ হৈ গৈছে অ
হয় হয় কথাটো
তহঁতে এইবিলাক নাপায় যে সেইকাৰণে প্ৰথম পাই পেলাই অৱস্থা নাইকিয়া হৈ গৈছে আৰু
তাকে হয় দিয়া বুইছা বাৰু হেৰি কৰিবা অ বেছি বেছি হয় বাৰু ঠিকে আছে দিয়া মই কচু গিডাল গুচাই লও কঁঠাল গুটিও গুচাবলে আছে হেৰি কাম অলপ ভাত খাব লাগিব যে দুপৰীয়া সোনকালে আমাৰ এটা বজাত ভাত খাই দিয়ে যে
অ
ঠিকে আছে দিয়া উম
উম হ'ব দিয়